হেল্ল'?
হেল্ল'?
হেল্ল', কি কৰি আছে?
এয়া বহি আছোঁ।
হয় নেকি? ভাত-পানী খালে?
নাই, ভাত-পানী খোৱা নাই।
আমি- আমি খোৱা নাই। কি বনাইছে?
এইয়া দালি বনাইছোঁ, কচু তৰকাৰী, বুট ভাজিছোঁ।
সৰুটো স্কুল গ'লে নে?
নাই, এইটো লেট্ৰিন কৰিব গৈছে।
এতিয়া লেটিং কৰিব- ৰাতিপুৱা পঢ়িছিল?
ৰাতিপুৱা অকমান পঢ়িছে।
অ' পিছত কিমানখিনি পঢ়িছে?
বেছি সময় পঢ়া নাই।
বেছি সময় পঢ়া- নাস্তা কি খালে?
নাস্তা মই একো খোৱা নাই। বুট কেইটামান খাইছোঁ। আৰু পানী অকণ খাইছোঁ।
মূক অকমান খাইছা- তে স্কুল কেতিয়া- স্কুল কেতিয়া পৰা আৰম্ভ হয়?
স্কুলটো চাৰে আঠটাৰ পৰা আৰম্ভ হয়।
আঠটা ত্ৰিশৰ পৰা কিমানলৈকে চলে?
কিমানলৈকে, আঢ়ৈটালৈকে চলে।
আঢ়ৈটা লৈকে হয়। ৰাতি ভালকে পঢ়িছিল নে?
ৰাতি ভং চং পঢ়িছে।
হে আকৌ তেনেকুৱা ভং চং লেতো নহব। ভালকে পঢ়া নাই ৰাতি?
নাই ভালকে পহা নাই ঘং চং কৰে খালি।
খালি ফাং ফুং খালি ফাং এইটো কি কৰিব হো।
এইটো কি কৰিব এইটো নাজানো কি কৰে।
উম হবদে অকল কাম এটা কৰিব পাৰে স্কুল টো এৰাই দিয়ক স্কুল টো এৰাই দি কামত দি দিয়ক
সেইটোকে ভাবি আছো। ভালকে নপঢ়িলে সেইটোৱে কৰিম।
সেইটিৱেই কৰক।
ভালকে নপহিলে কি কৰিম সেই ঠেলা চলাব লাগিব যে যোগালি কাম কৰিব লাগিব নহবা উপায় নাই।
ভালকে লিখা নৰিলে সেইটোয়ে কৰিব লাগিব ই স্কুল স্কুল বাদ দিয়ক চব বাদ দিয়ক দি আঠটা বাজিব হে এতিয়াও স্কুল ৰেডি হোৱা নাই।
ই লেট্ৰিনৰ পৰা এতিয়া আহিছে এতিয়া গা পা ধুব ভাত কেইটামান খাব।
উ গা ধোৱা নাই এতিয়াও
গ ধোৱা নাই।
কিমান দেৰি কৰি থাকিলে আকৌ স্কুল কেতিয়া যাব আটা বাজিব। গা গা গা হব ভালকে পহিব ক'ব, নাজাও বুলি
তাৰ ব্যৱস্থা এটা কৰিব লাগিব উপায় নাই।
উম ব্যয়ৱস্থাটো কৰক নহলে এনেকে ফাং ফুং কৰি থাকিলো স্কুল নহ'ব স্কুলৰ- লাগিব এইটো।
ইফালে কলে সিফালে যায়। সিফালে কলে সিফালে যায় কথাই নামানে
ভাত, পানী, খালে নে খালি বনাই থৈছে।
বনাই থৈছোঁ খোৱা নাই
আছ একো নাস্তাও খোৱা নাই।
উম হো
চবততে ৰাখিছো।
হ'ব